হেল্ল'
অ শুনিছা
উম
কৰিছা
মই বহি আছো
অ বাকী কোৱা
অ মই তোমাক কি কব লৈছিলো
কিবা আনি চাবল
অ তুমি যে মোক অথনি কলা
অ
তাৰ পিছত মই বোলো লিংক কৰি চাওঁ ম শিক আই ডিটোকে কৰিলো
অ
তাৰ পিছত আহি গল স পাঁচশ টকীয়া কুপন এখন পালো
লগে লগে পালা
অ এহেজাৰ টকা বস্তু এডটো কাৰ্ড কৰিব লাগিব মানে
অ চনোগে এনছিনি
তেতিয়া অ মানে তিনিটা তিনিটা বস্তু মিলে মোৰ এহেজাৰ টকা হ'লগে তিনিটা টি চাৰ্ট মিলাই পেললে
অঁ
তাৰপিছত এতিয়া সেইটো মানে ইউজ কৰি দিলে সাতশ টকা হৈ যাব কিন্তু এতিয়া মোৰ তিনিটা বস্তু ল'বলগীয়া নায়েই যে এতিয়া
তাৰ মমানে সাত সাতশ টকা হৈ যাব মানে
এহেজাৰ কিমান টকা হৈছিলগে তিনিটা ফ্লটিং মিলাই পেলাই
অ
তাৰপিছত মই মানে এটা বস্তুতে ব্য্ৱহাৰ কৰিব পৰা হে মই কৰি দিলোহেঁতেন কিন্তু তিনিটা মিলাই এহেজাৰ টকা হওঁতেহে মানে সেইটো ব্যৱহাৰ কৰিব পাৰি
অঁ
এহেজাৰ টকা হ'বই লাগিব মানে
অ
এতিয়া কুপনখনন ব্য্ৱহাৰ কৰিলে তেতিয়া তোমাৰ সাত থ কিমান টকা হৈ গৈছে মানে কমি পেলাই এহেজাৰৰ পৰা
অ
তাৰপৰা মই ধুনুক কৈছোঁ
অ
তই যদি কিবা ল কবি তেতিয়া তোৰ তো লগত মোৰতো মিলাই পেলাই সোপোনটো ব্যৱহাৰ কৰি পেলাই ল'ব পাৰিম
অ সেইটোৱে আৰু বহুত ধুনীয়া কাপোৰ আহে সিয় লাগিব কবচোন লৰ মানুহৰ বৰ ধুনীয়া
চাইছিলে সেইদিনা কিন্তু তাৰো তেনেকুৱাই হৈ আছে যে
অঁ
সেইটো মই কিন্তু অফাৰ চফাৰ নোহোৱাকে ক্ৰপ ্ৰপ ক এটা দিলো সেইটো কোৱা নাই বাৰু অ
অ
দুশ টকা দেখিব ধুনীয়া লাগিলে মানে মোক।
আৰু কা-কাপোৰটো চাগে বহুত ভাল হয় নাই?
অ' এই হেৰি ৰঙৰ এই পাতত মানে অ' অ' অফ হোৱাইট ৰং, অফ হোৱাইট হয়। প্ৰপ্ত হয় কিন্তু ভাল লাগিলে মোৰ। কটনৰ যেতিয়া কথা নাই, গৰমত পিন্ধিব পাৰি।
অ' সেইটোৱে। আৰু মানে আমাৰ কলেজত ন' গৰমৰ কাৰণে মানে এই কামৰূপ ডিষ্ট্ৰিক্টটোত আউটড ড্ৰেছ পিন্ধি যাব দিছে স্কুল কলেজবিলাকত।
ভালেই কৰিছে, যি গৰম হৈছে এতিয়া।
তাকে। সেইকাৰণে মানে এতিয়া স্পৰ্টিংবিলাক লাগিছে ন'। মই দুদিনমান নাছিলোঁ, সেইটোয়েতো। সেইকাৰণে সেইকেইটা আনিলেও ভালেই হ'ল পিন্ধি যাব পাৰিম
সেইটোৱে। তুমি কিবা ল'ব থাকে ল'ব ল'বলগীয়া থাকিলে মোক ক'বা দেই, মোৰতো ল'বা মোৰো এইটোত নহয় বাৰ
উম। পইচা সমালে লৈ ল'বা, দেবাংগৰ লগত। দিবংক ক'ৰপা, এটা হিয়লা, এটা তুমি এটা দেবংক ল'ব পাৰাতো।
মই তাকে কৈছোঁ, মই বোলো তহঁতক ল'বলগীয়া থাকিলে মোক কবি মানে ধুনুক কৈছোঁ আৰু ভাইটিটো শুইয়ে আছে। তোৰ ল'ব লাগে আহিলে মোক কবি তেতিয়া তোৰতো মিলাই মোৰ জি ল'বলগীয়া আছে ল'ম। ল'বলেতো মোৰ তিনোটাই মন গৈছে কিন্তু মোক পইচাও লাগিব নহয়।
তাকে, তাৰ তিনিটাই ল'বহি। অ' কি ই ই এম আই পাবহি তাৰ?
অ'।
তাৰিছত মোৰ হাতত সি আঠশ টকা এটা থৈ দিছে। আছে আৰু ধৰ ত' কথা আছে বাৰু বাকি তাহে বাকি কেইটা? কেতিয়ালে আহিব, আজি কেই তাৰিখ?
আজিতো তোমাৰ আঠাইছ তাৰিখ।
আঠাইছ ন'?
উম।
অ' আজি আঠাইছ, ত্ৰিশ তাৰিখ মানে আছে বুলিয়ে কৈছিলে।
অ', অ' ত্ৰিশ তাৰিখে থাকে, ই মাজত ললে যে তাতে।
অ'
অ' ধুনুুৱে দিব নেকি।
দিব নি?
অ' সি মোক কৈছিলে, ধুনুৱে দিম বুলি কৈছিল নে কিবা বুলি।
অ'। আকৌ এম পকেটতো এটা আছে নহয়।
অ'। অ' মই তোমাক সেইটো সুধিব আছে, মই যদি তাৰ পৰা প্ৰথমবাৰো এহেজাৰ টকা এটা ল'ব পাৰি ন'?
অ', অ'। তোমাৰ যদি হেৰি আছে তোমাৰ যদি মানে ভো পান কাৰ্ডটোত যদি ফটো আছে ন'
আছে।
তেনেহ'লে তুমি দুহেজাৰে পাৰিবা।
দুহেজাৰ পাৰিম বাৰু কিন্তু মই দুইহেজাৰ লৈ আকৌ ঘূৰাব নোৱাৰিম বুলিয়ে ভয় লাগে। ঘৰত ক'লে মাৰিব নহয় কিহৰ কাৰণে পইচা ইমাহৰ পৰা লৈছিলো বুলি।
অ'।
মানে এই মই কলেজত। সোমাই লোৱাৰ পিছত কথা নাই তেতিয়া নিজুত মইনা পাম না আগষ্টৰ পৰা।
অ'।
তেতিয়া দিব পাৰিম।
উম, এতিয়া। তোমালোকক স্কুটি নিদিয়ে ন?
আমাৰতো এ এনেই ষাঠিলৈকে দিছে। ছিলে যোৱা বছৰলৈকে এইবাৰ আকৌ আঁশী কৈ দিলে যে।
উম।
আকৌ এটা কথা নহয় স্কুটি পোৱাবিলাকে যে নিজুত মইনা নাপায়।
অ', সেইটো হয়।
সেইদিনাখন মই চাইছিলোঁ দেই মানে আমি এতিয়া সেইখন। স্কুটিটোৰ দাম চবেই জানে মানে যিমানটো কয় সিমানটো নহয়।
উম।
তাৰপিছত মই মাৰি চাইছিলোঁ মানে নিজুত মইনাতো তিনি বছৰ। কিমান হ'বগে আৰু স্কুটিখনৰ দামটো তোমাৰ সত সোতৰ হাজাৰ ধৰি থৈছোঁ কিন্তু সিমানো নহয়গৈ আচলতে।
অ'।
কিয় ঢেৰ বস্তু নাথাকে ন, আমাৰ এইবিলাক কিনা স্কুটি বিলাক। ত যিমান বস্তু থাকে সেইখনতো নাথাকে সিমান।
অ', সেইটোৱেই।
তাৰপিছত তেতিয়া চাওঁতে আহ। সত্তৰ পয়সত্তৰ মান পায়গৈ, গোটেই বছৰ তিনি বছৰ যে মিলাই।
অ'।
মানে সত্তৰ নাপালেও সাত
আৰু তুমি যদি এম এ পঢ়া তেতিয়া আকৌ পাই টো।
অ', এম এ পঢ়িলে আৰু বেছি পায়।
অ', সেইটোয়ে বেছি, বেছি বাঢ়ি থাকে।
অ', মানে আমাৰ মেম এজনীয়ে পঢ়ে মেহমজনীয়ে কৈছে পঢ়িছো আৰু পইচাও পাইছো মানে ভাল। কেই পইচা পাইছো বুলি কৈছে।
পঁচিছ তে পাই আৰু যে বি এ পঢ়োতে তুমি বৰ নিজু মইনাটো পাবায়েই। তাৰ লগতে আৰু এটা স্কলাৰশ্বিপ থাকে হা পঁচিছশকে পায়।
অ'।
সেইটোও মথা মাৰি চাবাচোন।
মোক খবৰটো দিবাচ মানে মোৰ মই পাহৰি থাকো যে।
উম।
আৰু এটা পাম হেৰি এ অ বি চি যে আমি।
অ'।
সেইটো কাৰণে এতিয়া এপ্লাই কৰাটো আহি ছেপটেম্বৰলৈকে আছে যেনিবা সময়।
তুমি এপ্লাই কৰা নাই কিয়?
এতিয়া কাৰণ মোৰ কলেজ ফিক্স হোৱা নাই যে কলেজ খনৰ নামটো দিব লাগিব ন। মই বোলো ছেপ্তেম্বৰলৈ সময় আছে যেতিয়া আগষ্টততো মোৰ ফিক্স হ'বই আৰু যোনখন কলেজতে পঢ়ো।
উম, ইচ্ছা নদয়টোও তুমি পুৰাই চাবা।
অ'।
কাৰণ তুমি অ বি ছি ন।
উম, কপাল ভাল থাকিলে পায়ো যাওঁ পাওঁ বা এইটোও ধুনীয়া এটা পাম।
উম।
মই এতিয়া চবৰ পৰা লিষ্টটো লৈ থৈছো কাক কি লাগে।
অহ,
ভাইটিক বাইক এখন লাগে এতিয়া সেইটো পইচাতো মই তাক বাইক দিব নোৱাৰো।
তাইক বাইক লাগে একেবাৰে, সি মোকো গৈ থাকে হা সি মোৰ সিদিনাখনন সি মোক কৈছে বস্তু দিছে চোৱাচোন, তাৰপিছত মোৰে দিছে ভইচ এটা। বিশ হেজাৰ নে কিমান হেজাৰৰ,
উম,
জোতা এযোৰ।
অ' তাৰপিছত মই জানো যে সিহঁতেৰ জোতা ভাল পায় ন। মই বোলো মই জোতা এযোৰহে দিম।
উম।
আৰু মাক কাপোৰে এযোৰ দিম। সিহঁত দুটা মানে দুযোৰযোতা দিম আৰু মাক কাপোৰ এযোৰ হৈ গ'ল।
হম।
ইমান দামী দামী দিব নোৱাৰো কিয় বেছি পইচা নোসোমাই কিন্তু তিনিতালে তিন যুটা জোতা মানে মোৰ জোতা দিয়া বহুত আশা আছে কি মই জানো লৰা মানুহে জোতা বহুত ভাল পায়।
উম।
মই এটাকো দিব পৰা নাই মই দিম ইহঁত দুটাকো দিম দিম ভাবি থাকো তেনেকে পইচা নিমিত আৰু সিহঁতে কমদামী জোতাো ইহঁতে নিপিন্ধে। মোৰ বোলোত তিনিটাললে তিনযোৰ দুহেজাৰ মানৰ ভিতৰত দুহেজাৰ দুহেজাৰ ল তাৰপিছত মালে কাপোৰ এযোৰ।
মই যেনিবা ইয়াক হেৰি জোতা এযোৰ যদিছিলো স্পৰ্টছ হেৰি যে
অ', মানে সিহঁতৰ জো জোতা বুলি কলো এ ভাইটিৰ জোতা মানে ভাল পাই কিন্তু সি মানে হ'ব মই পিন্ধিম তেনেকুৱা নিচি দন কনে বহত পিনি পিনি পিনি পিনি কল ক'লাযোৰ যে
এ স্পৰ্টছ কথা কৈছোঁ নহয় সেইযোৰতো খোলা য আৰু এইযোৰ যে অলপ দামী যে স্পট কি বুলি কয় হযোৰ ফুটবল চুটবল খেলটো যে কৰে যে তলৰ ফালে অ', অ',।
অ', অ', অ' এই কলাযোৰ।
সেযোৰোৰ কোলাই আছিলে নি? জানো কালাটো মই পাহৰিলো।
তাৰ আকৌ আ গৰু এযোৰ আছিলে এতিয়া আৰু ক'লাই আছিলে হ'বলা নতুনযোৰ আগৰ এযোৰ কমলাহে আছিলে।
অঁ', তাৰমানে তিনি হেজাৰমান আছিলে হ'ব লয এইযোৰ।
উম, তুমি দিয়া এই এনে পিন্ধি যোৱাযোৰ যে,
কুটুৰি কুটুৰি কুটুৰি লৈছিলে সেইযোৰ লাগে লাগে কৰি তাৰপিছত এ অ', সেইটয়ে তাৰপিছত এইবাৰ আকৌ বিশ হোজাৰত দিছে হা। মই কৈছোঁ এইযোৰ কিয় দিছা? কৈছে লাগে। কচোন মোৰ অকাত নাই তছে সেইটো কৈছ জানো অ এনে দিছোঁ।
মোক আকৌ হেৰি মই চাকৰি কৰিলে তাক মানে সদায় সলনি হৈ থাকে দেই, গাড়ী এখন লৈ দিব লাগে মাজে মাজে।
অ',
মাজে মাজে বাইকখন লৈ দিব লাগে মই বোলো তহতক যদি গাড়ীও লাগে বাইকো লাগে তেন্তে মই যে তাৰ বোলো তহঁত যে ৰুম এটা বনাই দি বুলি ভাবিছিলো সেইটো নোৱাৰিম আৰু।
টো ধিমাাগুও পাঠিয়া যায় নে সেইটো কথা। বাইক গাড়ী আকৌ সি মোক দেখুৱাই
কৈ থাকে তাৰ গাড়ী এখন লাগিব এইখন গাড়ীত সি মই মই তাৰ কথাহে কৈ আছো। মই মুঠতে চাকৰি কৰিলে তাক বেলেগ মোক কিবা দিওঁ নিদিও নহ'ব
আৰু সেই আৰু সেই বাইক কিমানৰ চাই বুলি ভাবিছ বা সি কিমান লাখৰ চাই বুলি কৈছ
সেই সেইখন বাইক যদি আমি কিন দিব হ আমাৰ গোটেই মৰালৈকে লোন মাৰিয় থাকিব লাগিব।
সেইটোতো
সি যিমান দামি বাইক চাই হেই মানে আমি দৰমহাই সিমান নাপাম গোটেই মৰালেকে।
সেইটোৱে অ', মোৰ কিন্তু ইমান দামী দামী চখ নাই তাৰ যিমান দামী আছে।
মোৰো নাই। মোৰ মানে কি বস্তু মোৰ কাপোৰৰ আছে দেই তে এইবিলাক মোৰ ধনু সোমালে ধুনু পাই ভাইটিয়াৰ মূৰে দুয়োটাই সোমালে সেইটোয়ে হ'ল মানে। আগতে ভাইটিৰে মোৰে এইবিলাক বস্তু চখ নাছিলে। ধুনুৰ আগৰ পৰাই চূতা চূতাবিলাক চখ আছিলে লাহে লাহে লাহে লাহে বুজি পোৱা হোৱাৰ পৰা আমাৰত সোমালে।
উম।
তাৰ পিছত গাড়ীটোতো চবৰে মন থাকে গাড়ী এখন ল'বলৈ কিন্তু ভাইটিৰ মানে নেক্সট লেভেলেই মন থাকে একদম।
মোৰ কাপোৰৰ পৰা বহুত চখ আছে খালি ইমান কিনিব নোৱাৰো আৰু।
হেৰিটোৱে মানে চখটো আছে ল'ব নোৱাৰো খালি। কিন্তু আইডিয়াটো আছে মানে থাকিলে এইটো ল'ম বুলি।
অ', মই কিয় জানো মই নিজৰ ওপৰত বেছি খৰচ কৰিব নোৱাৰো।
সেইটোৱে। মোৰো লোৱাই নহয় মই কৈছো ন তুমি কিমান লোৱা মোৰ একেবাৰে লোৱা নহয়। মই ভাবিহে থাকো লম লম লম কিন্তু নলওঁ।
সেইটোৱে ময়ো।
কাৰ যিমান খৰচ হয় ন সি মই নিজৰ কাৰণে বেছি বস্তু কিনিবও নোৱাৰো।
উম। হয় উম হ'ব।